নমস্কাৰ দাদা। আছ ভাল আপোনাৰ কি খবৰ?
আছো আৰু
কি কৰি আছে আজি কৰি
আজিকালি কৰি আছো কিবা এটা
হয় ভাত পানী খালে?
ভাত, পানি খাইছোঁ। আপুনি?
খালোঁ ঘৰত ন?
ঘৰতো নাই মই অলপ বাহিৰত আছো। এটা কাম কামত আছো হয় হয় আছো
অ ফ্ৰী আছা।
ফ্ৰী আছো কক আলোচনা আৰু আহ আছো ফ্ৰী আছো
অ মানে আপোনাক ফোন কৰিলে কিবা এটা এ হয় এটা ফোন কৰিলে আপোনাক কিবা এটা মানে আলোচনা কৰি অ
কওকচোন আলোচনাখিনি কি সেনেকে কি কৰা যায়।
হয় আপুনি কেতিয়াবা ভ্ৰমণ কৰি ফুৰিছেনে নাই?
ভ্ৰমণটো কৰিছো কবলৈ গলে ভ্ৰমণটো মোৰ প্ৰেছা মই ঘুৰিটো ফুৰিছো
হয় নেকি?
ঘোৰা ফুৰাটোৱে মোৰ কাম।
অহ অ হয় নেকি? আপোনাৰ মতে আমাৰ অসমত হয় বৰ অসম অসমত উ আপোনাৰ মতে অ আমাৰ অসমত কোনটো জেগাত ভাল আৰু মানে বহুত মানে প্ৰাকৃতিক দৃশ্য জেগাতো ভাল হ খোৱা দোৱাৰ ব্যৱস্থা গাড়ী ৰখাৰ ব্যৱস্থা তেনে কোৱা যোনটো কিবা জেগা আছে নে কি আপোনাৰ ওচৰত মানে আপোনাৰ জনা মতে
নাই আপুনি যদি অসমত ফুৰিব বিচাৰে হা অসমত ফুৰাৰতো আপুনি বনাঞ্চলত বা পাহাৰীয়া অঞ্চলত যাব ন প্লেন অঞ্চলত যাব যদি পাহাৰীয়া অঞ্চলত যাব বিচাৰে পাহাৰীয়া অঞ্চলত স্পেচিয়েলি আমি এ অসমত তেনেকোৱা আমি কাজিৰঙা যাব পাৰো। তাতে বন্য প্ৰাণী বহুত আছে কিন্তু। তোমাৰ চিটুৱেশ্যনটো ভাল বৰ্তমান বৰ্তমান চিটুৱেশ্যনটো কাৰণ বাৰিষাৰ সময়
কাজিৰঙা যিটো আপোনাৰ হ আমাৰ টুৰিষ্টৰ কাৰণে বৰ্তমান মানাই বন্ধ কৰি ৰাখিছে নেকি সেই টো ফাইনেল খবৰটো নাপাও। পিছে আমাৰ একদিন লোকেল'ত আছে। আপুনি যিটো একদম লোকালত ৰায়মনা যাব পাৰে। এতিয়া বৰ্তমান ৰায় মনাত। হা অত্যাধিক গৰমৰ কাৰণে চুইমিং পুল দুটা দুটা চুইমিং পুল হৈ গ'ল তাতে
অ জাগাতে কেনেকোৱা হয় হয় হয় গম পাইছো।
জেগাটোতো দেখাত ভালেই আছে আমাৰ লোকেলৰ কাৰণে সেইটো ৰা নেশ্যনেল পাৰ্ক মানে ইণ্টাৰনেশ্যনেল পাৰ্ক সেইটো
এইটো আপোনাৰ কি কিবা লোকেল হয় নেকি ওচৰতে নকি
হয় এইটো ওচৰতে হয়।
তাতে কিবা আপোনাৰ কিবা খাদ্য কিবা মানে খোৱাৰ মানে ব্যৱস্থা তেনেকোৱা আছে নেকি হোটেল বোটেল কিবা।
খোৱা খোৱাৰ ব্যৱস্থা বৰ্তমান তাতে বহুত ৰেষ্টুৰেণ্ট আছে। ভাল ভাল ৰেষ্টুৰেণ্ট হা ৰেষ্টুৰেণ্ট বনাইছে ভাল ভাল ৰেষ্টুৰেণ্ট আছে খোৱাৰ কাৰণে সুবিধাও আছে থকাৰ সুবিধা আছে হোমষ্টে বনাইছে তাতে আপুনি যদি হোমষ্টেত হোমষ্টেও আছে থকাৰ কাৰণে বহুত ভাল ভাল ফেচিলিটি। আছে বৰ্তমান। আৰু যদি আপুনি- চিটি অঞ্চলত যাব বিচাৰে? আপুনি একদম ক্লিন চিটি দি যাব বিচাৰে ত আপুনি তেজপুৰ যাব পাৰে।
অ।
তেজপুৰত যাব পাৰে। গুৱাহাটীতো যাব পাৰে। হা ক্লিন চিটি হিচাপে তেজপুৰেতো বি খ্যাতো না
হয়, হয়, হয়।
আপুনি কাজিৰঙাত যাব পাৰে। তাৰপিছত তোমাৰ মানাচ নেচনেল পাৰ্ক আছে ওচৰতেই।
এইটো মানচটো কোনটো হয়? এটো কোনটো জাগাত
মানছটো আপোনাৰ বৰপেটাৰ পৰা তাতে পঁচিছ কিলোমিটাৰ মান গ'লেই পাব। তাত ম মানচ নেশ্যনেল পাৰ্কটো।
তাতে কিবা বনাঞ্চলৰ কিবা
হ প্ৰাণী তাতে চাবলৈ গ'লে আপুনি ই পাব উম, মাজে-মাজে বাঘো পায়, ষ্টৰী বিলাকে। তাতে বনৰীয়া হাতী বহুত হাতী আছে আৰু ম বনৰীয়া মহ বিলাক আছে। আপোনাৰ গ'ল্ডেন লেংগুৰো পাব তাতে।
অ, মানে চাবলৈ বহুত ভাল ভাল বস্তু আছে।
হা বহুত বঢ়িয়া বঢ়িয়া বস্তু আছে সেইটো আহ। অনুভৱ কৰা যায় যে আমাৰ বড়োলেণ্ডত কিবা-কিবি আছে বুলি এটা অনুভৱ আহে।
অ, ত' আমি ভাবি আছো কেইজনমান যাম নেক কেতিয়াবা ফুৰিবলে কিবা এটা জাগাত
হয়, বছৰে হিচাপেতো ফুৰিব লাগে। কাৰণ বছৰত হা, বন্ধু বান্ধৱ লৈ এবাৰ বছৰত এবাৰ হলেও ক'ত য কত ব যাই অলপ মনটো ভাল কৰাৰ কাৰণে। আৰু বৰ্তমান স্কুল-স্কুল, কলেজ বন্ধ আছে সেইটো এটা সুবিধা আছে।
আমাৰ এইটো মানে এয়া মানে ভ্ৰমণ কৰাটো আমাৰ ই হব আৰু এক্সপিৰিয়েন্ঞ্চটো হ'ব। এক্স
ক'ত কেনেকুৱা মানুহখিনি, কেনেকৈ থাকে, কেনেকুৱা খায় মানুহখিনি চলাচল কেনেকুৱা, অলপ ভ্ৰমণ কৰিলে বস্তুখিনি গম পোৱা যায়।
হয়, হয়।
হুম, হুম।
আৰু এটা আছে নহয়। তুমি তাতে গৈছা নে নাই? মই এৰবাৰ গৈছিলো। অ কিবা চৰেল পৰা আছিল ন চৰেল পৰা।
চৰলপাৰাটো হয় ইয়াতে না। কোকৰাঝাৰৰ ফালে কোকৰাঝাৰ দিছ দিষ্ট্ৰিকতে পৰে চৰলপাৰা।
ষ্টে কৰেটো।
এইটোই বৰ্তমানে তমাৰ দেখাত মানে কি সেইটো, এইটো এটা ই হয় নিজৰা হয়। পাহাৰৰ পৰা পানী আহি আছে। অত্যাধিক গৰমৰ কাৰণে পানী খিনি ঠাণ্ডা মানুহে তাত গা ধুবলে যায়।
হয়
হা গা ধুবলৈ যায় আৰু পানী খিনি পাহাৰৰ পৰা আহে ঠাণ্ডা পানী। গৰমৰ কাৰণে তাত অলপ তাৰ মানে এঞ্জয় ফূৰ্তি কৰিবও যায়।
হয়, তাতে প্ৰাকৃতিক দৃশ্য মোটামুটি ভালে আছে একে
হয়, দৃশ্যটো বেয়া নহয়। তাৰ পিছত যদি আপুনি এটা বস্তু যাব পাৰে, অসমৰ ভিতৰত এইটো কাৰ্বি আংলং পৰে। কাৰ্বি আংলংটো এটা ভাল হয়, ভাল এটা জাগা।
এটো অসমৰ কোন এইটো অসমৰ কোন দিশে পৰে এইটো?
এইটো গুৱাহাটীৰ পৰা গুৱাহাটীৰ পৰা অলপ যাব লাগে।
হয়, হয়, অ। তাত তুমি গৈ পাইছা নে কেতিয়াবা তাতে
মই এবাৰ গৈছিলোঁ বহুত দিন আগত গৈছিলোঁ না বৰ্তমান চিচুৱেশ্যনটো কি আছে গম নাপাওঁ মই গৈছিলো দুই হাজাৰ সাতত গৈছিলো এবাৰ
অ বহুত দিন আগাৰ অহ
অসমৰ বাহিৰ কথা যদি আপুনি আলোচনা কৰে আমাৰ একদম নিয়াৰেষ্ট অসমৰ নিয়াৰটো ৱেষ্ট বেংগল আছে ৱেষ্ট বেংগলৰ আমাৰ দাৰ্জিলিঙতো যাব পাৰে ফুৰিবৰ কাৰণে বন্ধু হা হা পাঁচ ছয়জন মানে একেলগে দাৰ্জিলিং যাব পাৰে তাৰ লগতে আপোনাৰ ছিকিমো আছে। ছিকিম আৰু এটা ষ্টেট বেলেগ ষ্টেট তাতো যাব পাৰে।
এটো বেংগলত হয় এইটো।
অঁ ছিকিমটো বেংগল নহয় ছিকিমটো ছিকিম ষ্টেটেই হয়।
ছিকিম ষ্টেট হয় হয় হয়।
ছিকিমেই হয়।
হয় এইটোতো বেলেগ হয় আৰু মই গৈছিলো মই বেংগলত কবলৈ গ'লে মই ইয়াতে গৈছিলো কিবা কলকাতাত গৈছিলো। ছিলো তাতে দুই-তিনিবাৰ গেছিলো। তাত মানে এটা এইটো হয়, এটা পাৰ্ক আছে এইটো ভাল সেইটো মানে বহুত দিন ঘূৰিছে। দুই তিনিবাৰ ঘূৰিছে ভালেই জাগাটো ভালেই, বেয়া নহয়।
কলকাতাৰ বেক্টেৰিয়াটো বেক্টেৰিয়া পাৰ্ক আছে তাতে যাব পাৰে
হয় বেক্টেৰিয়া পাৰ্ক আছে, তাৰপিছত চিখৰ পাৰ্ক এটা আছে, তাৰপিছত আৰু এটা কিবা চালো বহুত দিনৰ আগত গৈছোঁ নহয় সেইপিন মনত নাই আৰু
এতিয়া বৰ্তমান কলকাতাত গৰম না গৰম আৰু বৰষষণ পৰি আছে আপুনি সেইফালে এতিয়া গৰমৰ কাৰণে মানুহে কত যায়। এৰিয়া ঠাণ্ডা এৰিয়া বিলাকত যায় না?
হয় হয়।
ঠাণ্ডা আছে তাতে যাব আপুনি হিচাপে আঁহ ই বাছনি কৰিব পাৰে দাৰ্জিলিংটো কৰিব পাৰে ছিকিমটো কৰিব পাৰে। একদম নিয়াৰেষ্ট অসমৰ নিয়াৰেষ্ট হয়। আৰু তাতে আপুনি যদি শ্বিলং ফালে যায় শ্বিলিং ফালে গ'লেতো আপোনাৰ এতিয়া ৰাস্তা ঘাট বেয়া বৰষুণৰ কাৰণে একদম ৰাস্তা ঘাট ভাঙি গৈছে পাহাৰৰ মাটি ভাঙি খহি খহি ৰাস্তাত পৰি গৈছে।
হয় ৰাস্তা বেয়া আছে এতিয়াও।
হয় সেইখিনি ল কৰি আমি অলপ ভ্ৰমণ কৰিলে ৰাস্তা ঘাট মানুহখিনি ব্যৱহাৰ আচাৰ ব্যৱহাৰ আমি গম পাম কেনেকে মানুহে কৰ কোনটো ঠাইৰ মানুহে কেনেকে ব্যৱহাৰ কৰে।
হয় হয় হয়। যাব লাগে মানে মানে ভ্ৰমণ কৰিব লাগে কেতিয়াবা মানে ফুৰিব লাগে। ফুৰিবলৈ
গ্ৰুপ এটা বনাই লওক গ্ৰুপ এটা বনাই ইনফৰৰ্মেশ্যন দিব যদি পাৰো আমিও যাম।
হয় হয়।
আৰু বাকি হা হা। ফুৰাটো ক'বলৈ গ'লে এক প্ৰকাৰ সেইটো চুনুক বুলি কোৱা যায়। না ফুৰিব লাগে
হয় হয় এইটো মানে চিজন চলি আছে মানে এইটো গৰমৰ চিজনৰ মানে ফুৰিবলে সময় আৰু মানে এতিয়া মানে মানে সবেই মানে এতিয়া মানে সুবিধা আছে যোৱাৰ সুবিধা আছে
সুবিধা আছে আৰু যদি যায় মই মইও যাম লাগিলে গ্ৰুপ এটা বনাই দিয়ক বনাওক ৰেডি কৰক মোৰ নিজা গাড়ী আছে। গাড়ী লৈ ঘূৰিম আৰু কি আছে। এটা দুইদিন দুইদিন তিন দিনৰ কাৰণে অলপ ৰিটাৰ হলে ৰিটাৰ হম দুই তিনদিনত।
গলে আপোনাক ইনফৰ্ম কৰিম আৰু যদি যাওঁ।
ত বাকী খিনি এনেই- কি কৰি আছে বৰ্তমান ত মানে প্লানিংটো কি আছে?
প্লানিংটো এতিয়া তেনেকুৱা নাই সেই আছ যে- অসমত কি মানে আমাৰ মানে অসমতে এটা জাগাত যাওঁ নেকি ফুৰিবলৈ।
অ সেইটো যাব পাৰে যদি দিনে ডেইলি ডেইলি কথা ডেইলি কয় এ বৰ্তমানতো মানছটো বন্ধ হৈ আছে মানছ ন্যাশনাল পাৰ্কটো বন্ধ কৰি ৰাখিছে।
হয় দিনৰ কাৰনে মানে এদিনৰ কাৰনে?
হয় এদিনৰ কাৰণে গলে আপনি চহৰৰ ফালে লে যাওক, আৰু লং ডিচটেন্সৰ কাৰণে গলে গোৱালপাৰা চূৰ্য পাহাৰ ফালে যাব পাৰে।
গোৱালপাৰা হয় গোৱালপাৰ সূৰ্য পাহাৰত এইটো মানে কেনেকুৱা? জাগাটোত আপুনি গৈছে নেকি?
সূৰ্য পাহাৰত ক'বলৈ গ'লে সেইটো তৌ আমাৰ আ তাঁত গলে আপুনি ম মঠ মন্দিৰ চাব পাৰিব, তাৰমানে পাহাৰ পাহাৰত কোনো কোন দেৱতাৰ ক'ত আছিল, কনেকৈ কি কৰিছে তাতে একদম সূৰ্য পাহাৰত টোটাল ভাৱে দিয়া হয়।
মানে মই এবাৰ গৈছিলো কিন্তু মানে ভিতৰত যোৱা নাছিলো মানে বাহিৰত
মই একদম পাহাৰৰ ৰাস্তা ৰাস্তা ৰাস্তা ৰাস্তাই ঘূৰিছো।
অ তেনেহ'লেটো আপুনি বহুত গৈছে তাতেই
হা হা বহুত কিছু বস্তু ক'বলৈ গ'লে তাতে মঠ মন্দিৰ বিলাক আছে। দেৱ দেৱতা বিলাক তাৰমানে কেনেকুৱা কোনে কি কৰিছিল। সেইবিলাকে তাতে পূজা মণ্ডপ কৰে মানেহে।
অঁহ।
দেখাতৰ পাহাৰ এৰিয়া আৰু দেখাতৰ কি আছে সেইখিনিয়ে ন। মানে হিন্দুসকল হিন্দুসকলৰ তীৰ্থস্থান এইটো হয়।
আহ।
দেখাত নাই নাই দেখাত পাহাৰ এৰিয়া, এই পাথৰ কাটি কাটি মন্দিৰ বিলাক বনাইছে, পাথৰৰ মূৰ্তি বিলাক আছে। তাতে একদম আৰু বান্দৰ আছে চাব বহুত বান্দৰ পোৱা যায় তাতে। এভেইলেবল বান্দৰ আছে। তাতে এই কি কয় জানুৱাৰী ফেব্ৰুৱাৰী তাতে মেলা হয় বহুত ডাঙৰ ডাঙৰ ডাঙৰ মেলা হয় তাতে ফে ফেব্ৰুৱাৰী হয় সম্ভৱত
আমাৰ ইয়াৰ পৰা এইটো এই সূৰ্য পাহাৰ গোৱালপাৰা আমাৰ ইয়াৰ পৰা কিমান কিলোমিটাৰ হব তালৈ গ'লে?
কিমান হ'ব আপোনাৰ এশ বিশ কিলোমিটাৰ মান হ'ব পাৰে।
অহহ নাই এই গোৱালপাৰা এদিনতে মানে
এ ৰাতি কিমান ঘণ্টা লাগিব যদি আপুনি ৰাতিপুৱা পাঁচ তাত ওলাই সাত তাত পাই যাব। চাৰে সাতটা আঠটাত গোৱালপাৰা পাই যাব, তাৰ পৰা আধা ঘণ্টা মান লাগিব।
হয় হয়।
তিনিঘণ্টা মান লাগিব পূজাৰ পৰা আ উৰিদান আহি যাব।
অ ঠিক আছে দাদা আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল হ। অ নেক্সট টাইম কথা পাতিম ফোন চোন কৰিব।
হা হা হা ঠিক আছে। হা ঠিক আছে, গুড নাইট।